সোনি
হয়, হয় মই শুনিছো দিয়া।
হয় ভালনে তোমাৰ।
আহ ভালে আছো তোমাৰ ভাল।
আছো, আছো ভালে কি কৰিছা।
অ, সেই অকমান আগত গা ধুই উঠিলো ৰবা ইমান গৰম পৰিছ নহয় দিনটোত মানে প্ৰায় মোৰ বিশ বাৰ মান গা ধুৱা হয় নেকি এতিয়া।
সঁচাকে গৰমতটো মানে যথেষ্ট পৰিমণে বাঢ়ি গৈছে এতিয়া ঠিকে। তাকে আজি খিলো এটা আজি ভাবি আছিলো মানে মই গৈছিলো অলপমান ফুৰিবলৈ ওলাই গৈছিলো মোৰ বন্ধু বান্ধীৱৰ লগত। গৈ পিনে তাকে ভাবিলো ঘৰ আহি পালো আহি যেনে ভাবিলো আজি অলপমান যিহেতু আমাৰ সকলোৰে জীৱনত বন্ধু বান্ধৱীৰ স্থান মানে এটা বেলেগ স্থান থাকে আমাৰ যে সকলোৰে জীৱনত তাকে ভাবিলো আজি অলপ বন্ধুৰ বন্ধুত্ব মানে ধৰা বন্ধুত্বৰ ওপৰত কথা পাতো নেকি।
নিশ্চয় নিশ্চয় খুব সুন্দৰ ধুনীয়া মানে যিহেতু আমাৰ সকলোৰে জীৱনত প্ৰায় ক ম কি কম পৰিমণে হলেও দুই এজন হলেও বন্ধু থাকেই। গতিকে বন্ধুত্ব মানে এনেকুৱা এটা শব্দ যাৰ মানে সকলো প্ৰত্যেকজন মানুহৰে মানে ওহ জীৱনৰ লগত মানে সংযোগ থকা এক মানে শব্দ বা এক সম্পৰ্ক বুলি
সঁচাকে সঁচাকে একেবাৰে সঁচা কথা। আৰু মানে তোমাৰ এজন সৎ বন্ধু আমাৰ সকলোৰে মানে জীৱনৰ সুখ দুখৰ ভংগী অ' হিচাপে মানে আমাৰ লগত থাকে দিয়াচোন। আমাৰ ধৰা পৰিয়ালৰ আহ পৰিয়ালৰ মানুহৰ বাহিৰেও তোমাৰো বন্ধুৰ মাজত আমি বহুখিনি সময় অতিবাহিত কৰো যিবিলাক কথা ধৰা আমি পৰিয়ালৰ অ' মানুহৰ লগত বা মা দেউতাক লগত আমি পাতিব নোৱাৰো সেইবিলাক কথা আমি বন্ধুৰ লগত পাতিব পাৰো বা আমি কিবা যদি সমস্যা থাকো সেই সমস্যাতটো যদি আমি মাক আহ দেউতাৰ লগত মানে আলোচনা কৰিব নোৱাৰো তেতিয়া আহ বন্ধুৱে একমাত্ৰ মানে এটা জৰিয়া যাৰ লগত মানে হয় মাই একদম যাৰ লগত মানে আমি অ খোলা মনেৰে ভালদৰে কথা পাতিব পাৰো বা এই সমস্যা সমাধানৰ বাবে সেই বন্ধুৰ লগতে ধৰা আমি ভাৱৰ আদান প্ৰদান কৰিব পাৰো নহয় নে।
হয় হয় একেবাৰে তুমি একেবাৰে সচ সঁচা কথা কৈছা এশ শতাংকই সত্য কথ কথা। আ বাৰু কোৱাচোন তোমাৰ জীৱনৰ মানে বন্ধু কেইজন আছে বা কেইজন ভাল বন্ধু অ' বন্ধু তোমাৰ অভিজ্ঞতাৰ বিষয়ে।
আহ বন্ধু মানে বন্ধু বুলি কলে মোৰ মানে একেবাৰে সৰুকালৰ বন্ধু বন্ধু বুলি বান্ধৱী আছে একেবাৰে সৰু কালৰ মই যেতিয়াৰ পৰা ক মোৰ লগত আছে আৰু তাই এতিয়াও মানে মোৰ লগত আছে। আমি হয় স্কুলো একেলগে কৰিলো আহ আ মানে একেলগে কৰিলোঁ।
অকমান তোমাৰ মাতটো ভাঙি ভাঙি অহা নিচিনা হৈছে। অ' এতিয়া ক্লিয়াৰ হৈছে ধুনীয়া।
হয় আহ মই মানে কি তাইৰ লগত দশম শ্ৰেণীলৈকেও পঢ়িলো তো আৰু তোমাৰ ইলেভেন অ' এঘাৰ বাৰ সেই শ্ৰেণী কোঠাই একেলগে আমি কৰিলো হাই ছেকেণ্ডাৰী একেলগে দিলো লগতে আমি ডিগ্ৰীও মানে একেখন কলেজতে একেলগে পঢ়িলো আহ আৰু তাৰ পিছৰ বাৰু লাইন খিনি বেলেগ হৈ গ'ল কিন্তু মানে এতিয়া মানে তাই মোৰ লগত আছে বা আমাৰ লগত কথা তৰা চলি থাকে ভালদৰে আৰু মানে এ আমাৰ কেতিয়াবা কেতিয়াবা ধৰা কিবা সমস্যা হল বা তাইৰ কিবা সমস্যা হ'ল আমি সকলোৱে মানে এজনে সিজন ইজনে সিজনৰ লগত এ, ভাৱৰ ধৰা আদান প্ৰদান কৰবো বা কিবা সমস্যা তাই ঘৰত কিবা সমস্যা হ'ল তাই মানে বেলেগক ক'ব নোৱাৰি, লে মোৰ লগত তাই কথাখিনি পা তে বা মোৰ হেনেকুৱা কিবা সমস্যা হ'লে বা মই তাইৰ লগত সেনো কথা পাতো, তাৰ লগতে তোমাৰ মোৰ আৰু কি আৰু অ, আৰু ভাল বান্ধৱী আছে যিজন, যিকেইজনৰ লগত মোৰ ধৰা মানে দি ৰি পঢ়ি থাকোঁতে চিনাকি হৈছিলে। সেইকেইজন অ, তেওঁলোককো মানে যেতিয়া মই লগ পাইছিলোঁ প্ৰথমবাৰ আৰে তেতিয়া লগা নাছিলে যে প্ৰথমবাৰৰ বাবে লগ পাইছোঁ। তেওঁলোকক লগ পাই পিনে মনতো বহুত ভাল লাগি গৈছিলে আৰু, মনত এনেকুৱা এটা লাগিছিলে যেন এওঁলোকৰ লগত চাগে মই বহু সময় ধৰি বা বহু বহু দীঘলীয়া সময়ৰ পৰা মানে এ ধৰা বন্ধুত্ব, হয় চিনাকি বন্ধুত্বতো, বন্ধুত্ব সম্পৰ্কত টোআছে। আহ তেওঁলোকৰ লগতো মানে সেই একেই মোৰ সম্পৰ্ক এতিয়া যি, যাৰ লগত মানে মোৰ এই অ', সৰুকালৰ বান্ধ বী জনৰ লগত, বান্ধৱীজনীৰ লগত যিটো মোৰ সম্পৰ্ক তেওঁলোকৰ লগতো মোৰ সেই একে সম্পৰ্ক। তোমাৰ কিবা তেনেকুৱা মানে অ' আবুৰ, বন্ধুন বা বান্ধৱী আছে নেকি? যাৰ লগত মানে তুমি, যথেষ্ট খিনি এ মানে সম, হেৰি আৰু
অ', হয়, হয়। তুমি কোৱা ধৰণেতো তোমাৰ কথাখিনি ভাল লাগিল, গতিকে সেনেকুৱা বান্ধৱী মা মানে এনেকুৱা হয় যে আমাৰ কিছু সময়ত, ধৰা তুমি ঘপককৈ বেছি বৰ বেছি দিন হোৱা নাই যে ছমাহ ধৰা তিনিমাহ হৈছে বন্ধুএজ বান্ধৱীজনীক লগ পালা। কিন্তু তোমাৰ লগত মানে এনেকোৱাকে মানে এক আত্মিক সম্পৰ্ক হৈ গ'ল যেন মিল-মিলি গ'ল যেনেকৈ ধৰা, বহুত আগৰি চিনাকি নেকি। মানে তোমাৰ কথা-বতৰা লগত তোমাৰ ভাব ভংগীমাৰ লগত গোটেইখিনি মিলি গ'লে সেনেকুৱা অনুভৱ হয়, হয় নে?
ঠিকে কৈছা।
মোৰো ঠিক তেনেকৈ মানে আছে বাৰু বন্ধু-বান্ধৱীত নথকা নহয়, সৰু কালৰেও মানে বহু বখিনি আছে, কিন্তু বৰ্তমান মানে তেওঁলোক বিভিন্ন বেলেগ বেলেগ ক্ষেত্ৰত আৰু আজিকালিটো জানাই প্ৰায়খিনি খিনি ব্যস্ত হৈ থাকে, গতিকে মোৰ এই মানে ডিগ্ৰী পঢ়ি থাকো তে মোৰ এজন অ, প্ৰথম দিনাই মই মহাবিদ্যালয়লৈ গৈ যিজন মানে বন্ধুক লগ পাইছিলোঁ। আ, তেখেতে মানে বট বৰ্তমানেও, মই একেলগে আমি এই এতিয়াও মানে ভাল আমাৰ মানে টাৰ্মছ আছে আৰু সম্পৰ্ক আছে। আমি একেলগে জিমলৈ যাওঁ বা বিভিন্ন সুখ-দুখৰ কথা আলোচ চনা কৰোঁ। আমাৰ ভৱিষ্যতৰ পৰিকল্পনা, চাকৰি-বাকৰি ব্যৱসায় এনেকুৱা ধৰণৰ আমি মানে আ বাৰ্তালাপবোৰ কৰি থাক', পাৰে, গতিকে খুব ভাল লগা মা মানে এক অনুভৱ আহ, ভাল মা মানে আ, মই কি ভাবো জানা আমাৰ জীৱনত ভাল বেয়া দুই প্ৰকাৰৰ বন্ধু থাকে। গতিকে সেই ভাল বেয়া এতিয়া বেয়াখিনি হোৱাএ চিনাক্ত কৰিব, আমি মানে চেষ্টা কৰিব লাগে। আমি মানে অন্ধ হৈ যাব নালাগে, বন্ধু বন্ধু বুলি। ভাল-বেয়া চিনাক্ততটো কৰিহে মানে আমি আগবাঢ়িব লাগিব।
হয়, হয়। এক একেবাৰে সঁচা কথা দে, ঠিকেই কৈছা। আৰু, মানে বন্ধুত্ব বুলি ক'লে যে যিজন বন্ধু আ আমাৰ ধৰা, সুখ-দুখত থাকে বা যিজন বন্ধুৱে আমাৰ লগত বিশ্বাসঘাতকতা নকৰে। আ সেইজনে হৈছে প্ৰকৃত বন্ধু, আৰু যদি আমি যেতিয়া ধৰা কাবাৰ লগত বন্ধু চাপৰ কৰোঁ। তেতিয়া সেই বন্ধুত্বৰ মানে সেই বন্ধু বা বান্ধৱীজনক আমি সদায় মানে চা চালি-জাৰি চাব লাগে যে, সেই অ বান্ধৱীজন বা বন্ধুজন আমাৰ কাৰণে উপযুক্ত হয় নে নহয়। বা তাই তাইৰ বা তেওঁৰ মনত কিবা একো বেয়া ধাৰণা টো চলি থকা নাই, বেয়া ভাৱটো চলি থকা নাই। যা তে মানে ভৱিষ্যতে সেই যাতে তোমাক ক্ষতি কৰিব নোৱাৰে। এনে ধৰণৰ সকলোবোৰ মানে ক চাব লাগে আৰু অ' আটাইতকৈ মানে ডাঙৰ কথাটো হ'ল যে বিশাস। ইজনে সিজনৰ ওপৰত বিশ্বাসটো ৰাখিবই লাগিব কাৰণ আজিকালি সময়ত আমি দেখা পাই থাক এ মানুহবোৰ হিংসা কুৰিয়া, মানে কাৰো মানে ধৰা ভাল বন্ধুত্ব মানে তেওঁলোকে সহিব নোৱাৰে বা চাব নোৱাৰে। তেতিয়া মানে ইজনে সিজনৰ ইজনে সিজনৰ কথা আন আন এজনৰ লগত মানে অ' মিছা মিছা কথা লগাই থাকে যাৰ ফলত ধৰা যদি বন্ধুত্বৰ মাজত তোমাৰ বিশ্বাস নাথাকে তেতিয়া মানে ধৰা সেনেধৰণৰ কথাত ভুল গৈ পিনে অ' পটিয়ন গৈ পিনে তেওঁলোকৰ মাজত ধৰা এ বিভিন্ন ধৰণৰ ময়মতালিৰ সৃষ্টি হয় দিয়াচোন যাৰ ফলত তেওঁলোকৰ বন্ধু অ' ভাঙি যায় বা বন্ধুত্ব নোহোৱা হৈ যায় আৰু আৰু আ আজিকালি আমি পাই থাকো ন' যে আমি যিহেতু সকলোৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰিয়ে থাকো, সামাজিক মাধ্যম ব্যৱহাৰ কৰি থকাৰ ফলত তোমাৰ তাতেও আমি নতুন নতুন বন্ধু বা বান্ধৱী বনাব পাৰো দিয়াচোন। অ' যাক আমি ধৰা সামাজিক মাধ জৰিয়তে লগ পাওঁ, অ' কিছুমান তাৰে ভিতৰতো কিছুমান মানে আছে যাৰ লগত আমি ভাল বন্ধুত্ব গঢ়ি তুলিব পাৰো। হয়তো তেওঁলোকক আমি লগ নাপাব পাৰো। কিন্তু ধৰা তেওঁলোকৰ কথা বতৰা হওঁক তেনেদৰে কেইদিনমান কেইমাহ মান কথা পতাৰ পিছত আমি গ'ম পাওঁ ন' যে কেনেকুৱা হয় কি হয় এ তাৰ পিছত মানে ভালদৰে কথা পতা আৰম্ভ হৈ যায়। সেইটো এটা মানে ভাল হেৰি হয় যে আমি নতুন নতুন বন্ধুৰ লগত চৰ্চা কৰিবলৈ অ' সময় পাওঁ নহয়নে?
হয় হয় একেবাৰে ঠিক কথা এই সামাজিক মাধ্যমৰ পৰা কিন্তু বহুখিনি বন্ধু বেছিভাগ মানে বন্ধু বৰ্গ অ' যিখিনি মানে হয় মই মানে এতিয়ালৈকে মই যি পৰ্যবেক্ষন কৰি আছোঁ। তাৰে ভিতৰত মানে বহুতে ধৰা বিভিন্ন ধৰণৰ বিপদতো পৰা দেখা গৈছে। এনেকুৱা সামাজিক মাধ্যমত বন্ধুবৰ্গ মানে বনাই কিন মই ভাবোঁ তেওঁলোকে মানে ভালদৰে আগত চালি জাৰি চাব লাগে যে এইজন মানে সামাজিক মাধ্যমৰ জৰিয়তেহে মই চিনাকি হৈছোঁ, তেওঁ মই সাক্ষাৎ লগ পোৱা নাই বা দেখা পোৱা নাই, গতিকে তেওঁৰ বিষয়টো মই ইমান নাজানো গ ইমানো মানে বিশ্বাস কৰি ল'ব নালাগে চালি জাৰি চাই মানে আগবঢ়িব লাগে বা বন্ধুত্বটো কৰিব লাগে কাৰণ তেনেকুৱা বহুত উদাহৰণ মোৰ মানে লগৰ বন্ধু বৰ্গৰ লগত দেখিছোঁ। তেওঁলোকে মানে খুব বিশ্বাস কৰি লয় সামাজিক মাধ্যমত বন্ধুবৰ্গ বান্ধৱী তেওঁলোকৰ লগত। তাৰ পাছত মানে তেওঁলোকে পস্তাই আৰু সেনেকুৱা ধৰণৰ কথা হয় নে?
সঁচাকে ঠিকে কৈছা আৰু মানে এনেকুৱা নহয় যে সকলো মানে বন্ধু ভালে হ'ব বা সকলো বন্ধু বাস্তৱে হ'ব, তেওঁলোকৰ কিছুমান মানে তোমাৰ চলনা কৰি পিনে আমাৰ লগত বন্ধু কৰিবলৈ চেষ্টা কৰে দিয়াচোন যাতে তেওঁলোকে আমাৰ কিবা ক্ষতি কৰিব বা তেনেধৰণৰ মনোভাৱ লৈ পিনে, কিন্তু সেই সেই মানে ধৰা বন্ধুত্ব গঢ়ি তোলাৰ আগতে তেওঁলোকে সকলোবোৰ কথা চালি জাৰি চাব লাগিব। তেতিয়া তেওঁলোকে গ'ম পাব যে মানে বন্ধুজন তেওঁলোকৰ জীৱনত থকাতো উপযুক্ত হয় নে নহয়। আৰু তাৰ লগতে তাৰ লগতে তোমাৰ ধৰা আমি যে এই এই বন্ধুত্বৰ মাধ্যমেৰে ধৰা সহযোগিত হওঁক ভাতৃত্ববোধ হওঁক তোমাৰ ধৰা আৰু সহমৰ্মিতা আৰু বিভিন্ন ধৰণৰ সামাজিক ঐক্য এই সকলোবোৰ ক্ষেত্ৰত অ' ক্ষেত্ৰত মানে অ' বন্ধুত্ব বৃদ্ধি পায় আৰু সমাজ সমাজ গঠন কৰাত ধৰা বন্ধুৰ যথেষ্টখিনি ভূমিকা আছে আছে নহয়নে?
হয় হয় একেবাৰে ঠিক কথা কৈছা আৰু মানে বিপদৰ বন্ধুহে আচল বন্ধু বুলি আমাৰ মানে অসমীয়াত কথা এষাৰ আছ গতিকে মানে আমি বি প-প-পৰিলে গ'ম পোৱা যায় যে আমাক বন্ধুৱে আহি মানে সহায় কৰে নে নকৰে তেতিয়াই মানে প্ৰকৃত বন্ধুৰ চিন মানে গম পোৱা যায় হয়নে?
সঁচাকে, একেবাৰে সঁচা কথা আৰু বিপদত যোন বন্ধুৱে মানে সহায় নকৰে, তুমি কেনেকে ক'ব পাৰিব যে সেই বন্ধুজন প্ৰকৃত বন্ধু, আহ যেতিয়া তুমি তোমাৰ হাতত পইচা থাকিব তেতিয়া সেই বন্ধুজন তোমাৰ পিছে পিছে ঘূৰিব। আৰু যেতিয়া তোমাৰ হাতত পইচা নাথাকে বা তোমাক পইচাৰ দৰকাৰ, তেতিয়া সেই বন্ধুজনক বন্ধুজনে অ নাই বুলিও কৈ দিয়ে। লগে লগে মুখতে তোমাৰ আৰু বা তেখেতে চেষ্টাও নকৰে যে কাৰোবাৰ পৰা আনি পিনে বা যিকোনো ধৰা সহায় কিবা ধৰণে সহায় কৰো, তেওঁলোকে মানে লগে লগে হাত থিয় কৰি দিয়া, হাত সাৰিব বিচাৰে। ত' সেনেধৰণৰ বন্ধুত্বৰ পৰা মই ভাবো যে যিমান পৰিমাণে পাৰে মানে আঁতৰি থকাটো দৰকাৰ।
ঠিকেই কৈছা, একেবাৰে সঠ সঠিক কথা।
হয়। বাৰু, আজি মোৰ যথেষ্টখিনি ভাল লাগিল দেই, এই মানে বিষয়টোৰ ওপৰত তোমাৰ লগত কথা পাতি।
ঠিক আছে বাৰু, আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম। আজিলৈ সামৰিছোঁ। হয় ধন্যবাদ।